হেল্ল',
দেশক আপুনি
অহ, নমস্কাৰ।
নমস্কাৰ অ',
আহ, হয়। আপোনাৰ এইকেইদিন হাল চাল -ঠিকে আছে না?
আছো বৰ্তমান -আছো বৰ্তমান ঠিকে আছে।
অহ, ঠিক আছে অহ আপুনি আ ভাত চাত খালী না নাই?
খালো আৰু বাৰটা বাৰ হৈ গ'লো নহয় অহ।
হয় -হয় -হয় -হয় কি আঞ্জাইদি খালি আপনি?
আমাৰ এই দালি আৰু ভাজি এটা আছিল মানে।
আচ্ছা। এতিয়া হয় এতিয়া আপোনাক অহ ফোন কৰা মেইন উদ্দেশ্য হ'ল মানে আজি মই আপোনাৰ লগত কেইটামান মানে অ', এডুকেশ্বনৰ বিষয়ে মানে কথা পাতিম বুলি ভাবিছো। আপনি টাইম দিব পাৰিবনে?
পাৰিব আ পাৰিব।
হয়, আহ ফাৰ্ষ্টতে প্ৰথমতে এ এটা প্ৰশ্ন সোধো? আপোনাৰ যিটো আপোনাৰ চাগে গাওঁ এৰিয়া হয় ন' অহ। আপোনাৰ গাঁও এৰিয়া হলে আপোনাৰ যিটো গাঁও এৰিয়াত স্কুল কলেজ বা। আহ মহাবিদ্যালয় এনেকুৱা আছে না নাই ওচৰত।
স্কুল কলেজ আছে অ অ। মহাবিদ্যালয় মানে সেইটো দূৰত আছে মানে ওচৰত নাই আমি। আমাৰ যিটো গাও আছে ন সিটো অলপ ভিতৰত আছে আৰু। স্কুল আছে কলেজ আছে।
হয় ঠিক আছে আ আপোনালোকৰ যি। এইটো গাঁৱত অ স্কুল বা কলেজ আছে ন এই স্কুল কলেজ বুৰ মিডিয়ামতটো এনে অ আজিকালি বড়ো মিডিয়াম থাকে বা এছামিছ মিডিয়াম। থাকে বা ইংলিছ মিডিয়াম থাকে তিনিটা ম। তিটা মিডিয়ামটো আছে না না আ। বডো মিডিয়াম এছামিছ মিডিয়াম ইংলিছ মিডিয়াম যিকোনো কোনটো মিডিয়ামটো আছে আপোনালোকৰ।
হয়, আমাৰ ওচৰে- পাজৰে মানে অ', এছামিচ মিডিয়াম আছে হাই ছেকেণ্ডাৰী মানে স্কুল পৰা হাই ছেকেণ্ডাৰী লেইকে এইটো স্কুল আছে আৰু ইংলিছ মিডিয়াম ক্লাছ অহ নাৰ্চাৰীৰ পৰা ক্লাছ টেনলৈকে এনেকুৱা ইংলিছ মিডিয়াম স্কুল আছে আৰু বড়ো মিডিয়াম আছে। অহ, ক্লাছ অহ ছিক্সৰ পৰা অহ, ক্লাছ এইটৰ পৰা ক্লাছ টেনলৈকে এনেকা মানে বৰ মিডিয়াম স্কুল আছে চৰকাৰী স্কুল আৰু। অ তেনেকুৱা স্কুলবোৰ আমাৰ ওচৰে পাজৰে আছে আৰু।
অ মানে মই মই এটা কথা। সুধিম বুলি ভাবিছো সুধিব পাৰিম নে।
পাৰিব পাৰিব।
মানে আমি মানে শিক্ষা এডুকেশচন মানে শিকা। এ শিক্ষাবোৰ আমাৰ আমাৰ। কাৰণে আহ বহুত প্ৰয়োজনীয় বুলি আমি জানো আহ। জানো হয় না নহয় হয়নে।
হয়।
আৰু এডুকেশ্যন।
চন নহলে আহ আহ আম আম আমি বৰ্তমান যুগৰ মানে। অ একোৱে কৰিব নোৱাৰো আৰু শিক্ষাৰ ব শিকিলে মানে। মে আগৰ দিনৰ হলে আমি। শিক্ষাবোৰ নাথাকিলেও মানে। অ চলি যাব পাৰিছিল আমাৰ। সংহাৰখন মানে এনেকুৱা। চলাই যাব পাৰিছিল আৰু কিন্তু আমি এতিয়া অনুভৱ কৰিব পাৰে যে। অ। বৰ্তমান যুগত মানে আমাৰ আহ লৰা ছোৱালীবোৰ। শিক্ষা নহলে মানে অ একোকে কৰিব নোৱাৰে তেনেকুৱা মই। লাগে আহ। তাৰ আপুনিও ক কৰি অ হয় হয়।
হয়। কওকচোন আপনি।
আহ শিক্ষাৰ লগতে আমি অকল চাকৰিৰ কাৰণে নহয়। শিক্ষাটো মানে আমাৰ বাবে আহ। চবতে লা ইম্পৰটেণ্ট মানে। আমাৰ কাৰণে দৰকাৰী। আমি শিক্ষাটো শিক্ষোটো আমাৰ জীৱনত মানে আগবাঢ় আগবাঢ়ি যাবলৈ আমাক সহায় কৰে আৰু শিক্ষাৰ লগত আমাৰ নলেজ মানে জ্ঞান বোৰ বাঢ়ি যায়
বাঢ়ি যায় হয় এইখিনিতে এইখিনিতে
বাঢ়ি যায় আৰু অ
হয় ময়ো আপোনাক এইখিনিতে হয় ময়ো আপোনাক এইখিনিতে এ শিক্ষাৰ বিষয়ত মই অলপ ক'ব বিচাৰিছো আপুনি শুনি থাকিব আহ যিটো মানে আজিকালি হয় যিটো মানে আজিকালি চবতে চব জাগাত মানে শিক্ষা লোৱাটো মানে প্ৰয়োজন শিক্ষা বুলি অ কলে হয় প্ৰজন হয়। শিক্ষা বুলি ক'লে অ অকল মানে এ স্কুলত যাই কেনে পঢ়া বা কলেজত যায়। কেনে পঢ়া সেইটো নহয়। নিজৰ মানে বহুত ধৰণৰ শিক্ষা থাকে যিদৰে মানে অ কোনোবা এজনে অ অ। বাজনা চাউণ্ড কিবা কিবি বিষয়ৰ ওপৰত জ্ঞান থাকে বা কিছুমানে নাচবা জানে কিছুমানে গাব জানে আৰু কিছুমানে হয় কিছুমানে বেলেগ বেলেগ বিষয়ত মানে বহুত জ্ঞান থাকে সেইবিলাকতো আমি শিক্ষা বুলি ক'ব পাৰো আ আজিকালিৰ যুগত মানে যাম-যাম হয় আজিকালি মানে যাৰ মানে এ শিক্ষা নাথাকে এ এতে মানে আজিকালি যুগত জীয়াই থাকিব নোৱাৰে মানে জীয়াই থা থাকিব লাগিবলে বহুত শিক্ষাৰ মানে প্ৰয়োজন বা দৰকাৰী শিক্ষা নহলে মানে আমাৰ জীৱনত একোৱেই নাই একো লাভ নাই আহ আজিকালি মানে তো বহুত আগুৱাই গ'ল মানে ওপৰলৈ গ'ল এ সেইটো ক্ষেত্ৰত মই কব বিচাৰিছো মানে আজিকালি যিটো ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালী ছলীজনক আমি য'তে নহওক মানে ভাল ভাল জ্ঞান বুজাই দিব লাগিব আৰু আ গাঁও বা টাউন এৰিয়াটো মই ক'ব নেযাওঁ তথাপিও গাঁৱত থাকি কেনে আমি গাঁৱৰ যিখিনি মা দেউতাকে নিজৰ ল'ৰা ছোৱালীক যেনেকোৱা মানে নজৰ দিব লাগে চকু দিব লা গে ধ্যান দিব লাগে সেইবিলাক বিষয়ে অলপ কৈ আছে মই যে মানে নিজৰ লৰা ছোৱালীক নিজৰ মা দেউতায়ে নিজৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনাত টাইমত কি কৰিছে মানে মন মনটো পঢ়াত আছে না নাই না ক'ৰবাত বেলেগত গেছে সেইটো চাব লাগে কাৰণ মানে পঢ়া সময়ত যদি ভালকে নপঢ়ে মানে নিজৰ যিটো শিক্ষাৰ এ শক্তিটো কমি যাব
অ হয় হয় মই অ হয় আপুনি যিটো কথা কৈছে সেইটো ঠিকে আমি মা মানে আমাৰ লৰা ছোৱালীবোৰক মানে অ সেইটো নি নিজৰ ষ্টাডি বা পঢ়াত মন দিচি না দিয়া নাই সেইগিলা আহ বিশেষকে আমাৰ মাত মাতৃ সকলে চাওক চাব লাগে ধ্যান দিব লাগে এইটো নিজৰ ল'ৰা ছোৱালীৰ কাৰণ দায়িত্ব আছে কাৰণ দেউতাবোৰ বাহিৰত দেউতাবোৰ বাহিৰৰ বাহিৰৰ মানুহ বাহিৰৰ কামাবা লাগে বাহিৰত ওলাই যাবা লাগে। কিন্তু মা সকলে মানে নিজৰ- অ নিজৰ অ ল'ৰা বা ছোৱালীৰ লগত থাক- কি এ তেওঁ ল'ৰা ছোৱালীক পঢ়া শুনাত ধ্যান দিছে না নাই এইটো অ মাকৰ দায়িত্ব বেছি দায়িত্ব থাকে মানে।
হয় হয় হয় আপুনি কোৱাটো বহুত ভাল ভাল হৈছে।
অহ তা অহ তেনেকুৱা মানে। মা বিলাকে দায়িত্ব ল'লে নিজৰ ল'ৰা ছোৱালীক অহ শিক্ষাত অহ আগুৱাই যাবলৈ মাৰ- আগুৱাই যাম কি কৰে আৰু যত্ন কৰিলে বা নিজৰ লৰা ছোৱালীক অহ যত্ন ললে অহ সচ- মা দেউতাৰ সপোনোৰ দায়ি তললে নিজৰ মা দেউতাৰ সপোনবোৰ মানে পূৰণ হৈ যাব- আৰু
পূৰণ হৈ আহিব- হ'ব লাষ্টৰ লৈকে আহ ঠিকে আছে- হয় এইখিনিতে এইখিনিতে আপোনাক মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে আহ- আজিকালিৰ যুগত মানে চব জেগাতে মানে মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী যিটো পৰীক্ষাত বহুত মানে ভাল ভাল আহ ফলাফল কৰে। নিজৰ যিটো আহ পৰী- হয় হয় বহুত ভাল ভাল ছিক্সটি ছেভেনটি এইটি নাইণ্টি এনেকুৱা পাৰ্চেণ্ট লৈ কিনে আহ পাছ হৈ যায় সেইদৰে আপোনাৰ যিটো অঞ্চলত সেইটোৰ দৰে এ ফলাফলতটো হয় ন নহয় আপুনি অলপমান কৈ দিয়ক?
যিটো আমি যি এৰিয়াত আছে সেই এৰিয়াৰ অ মানুহ বিলাকে আহ আমি মানে বড়ো মানুহ এছামিচ মানুহ তেনেকুৱা আমি সমজোৱা আমি আছোঁ আমাৰ এৰিয়াত আৰু আমাৰ উম যিটো গাওঁ এই গাঁৱত পৰাই তেনেকুৱা ভাল পাৰ্চেন্টেজ লৈ পেলাই উত্তীৰ্ণ হোৱা আমি আজিকালি দেখিবলৈ পাইছোঁ। সঁচাকেই অহ যাৰ মা দেউতা বিলাকে নিজৰ লৰা ছোৱালীক যত্ন কৰিছে তেওঁ বিলাকৰ ল'ৰা ছোৱালীবোৰ তেনেকুৱা ভাল অহ নাম্বাৰ লৈ পাৰ্চেন্টেজ লৈ তেনেকুৱা মানে এক্সাম বিলাক বা পৰীক্ষাবলাক উত্তীৰ্ণ হোৱাত টো দেখ দেখিবলৈ পাই আছে
ঠিক আছে আহ ঠিক আছে আপোনাৰ আপোনালোকৰ যিটো কথা পাতা যে টাইম এইটো আমাৰ হ'ল। এইখিনিতে আপোনালৈ মই বহুত ধন্যবাদ জাছ- ছো বহুত ভাল লাগিল আপোনাৰ লগত কথা পাতি কিনে আলোচনা কৰি কিনে আহ- যিখিনি মানে নজনা কথাবিলাক মই আপোনাৰ পৰা জানিলোঁ আজি হয় আহ বহুত বহুত ধন্যবাদ যাচিলোঁ।
অ ধন্যবাদ মোৰ পৰাও-
আনা আজি- অ ঠিক আছে ঠিক আছে- ঠিক আছে ঠিক আছে-